হেল্ল' অ? কি খবৰ?
হেল্ল'
হা শুনিছ?
অ শুনিছো, কোৱা?
কি খবৰ?
ভালেই দিয়া, তোমাৰ কোৱা?
আছো-আছো মইো ঠিকে আছো।
উম কি কৰি আছা? মই ঘৰতে আছো এইকেইদিন। কলেজ খোলা নাই খুলিব আৰু অকণমান দিনৰ পিছত। এইকেইদিন আমাৰ আমি, মই আহিলো, আহ মোৰ কিমান হ'ল? পোন্ধৰ দিন মান হ'ল নেকি? আৰু এতিয়া মানে ট্ৰেইনিং চলি আছে আমাৰ ।
আহ।
গতিকে সেইখিনি সমাপ্ত কৰাৰ পিছতে মই কলেজ যাব পাৰিম আৰু তাৰ আগতে নোৱাৰোঁ?
কেতিয়া হেৰি হ'ব সমাপ্ত হ'ব।
সমাপ্ত হ'ব সেইটো মানে নিৰ্ভয় কৰিব আমাৰ ইঞ্জিনিয়াৰজনৰ ওপৰত। তেওঁ যদি সোনকালে। কামবোৰ সমাপ্ত কৰে? তেনেহ'লে আমাৰ মানে। ট্ৰেইনিংটো সোনকালে হ'ব। নহলে অলপমান দেৰিও হ'ব। পৰে আৰু গতিকে একো। আহ
মানে ইমান একো হেৰি নাই আৰু।
হয় হয়
আচ্ছা আচ্ছা ঘৰত চবৰ ভালনে?
হয় হয় ঘৰত চবৰে ভালেই দিয়া? তোমাৰ ঘৰত চবৰ ভাল উম তুমি ভাত পানী খালা?
ভাত খোৱা নাই অলপ টাইম আছে? অলপ দেৰিকে খাম আৰু কে। মই এটা কথা কাৰণে ফোন কৰিলো? মানে অ মোৰ ভাইটিয়ে ইনজি। ইঞ্জিনিয়াৰিং লাইনটোত মানে যাব বিচাৰে আৰু। আ্ফটাৰ টুৱেলভ। ত মানে অকমান দিহা। পৰামৰ্শ লাগিছিল যে কেনেকে কি মানে পৰা পাতি দিব লাগ আৰু কি হেৰি হব লাগে বা মাৰ্কচ বোৰ কেনেকোৱা পাব লাগে আৰু কত কত কি কি মানে ইউনিভাৰ্ছিটি আছে?
ত' তোমাৰ ভাইটিয়ে অংক আৰু বিজ্ঞানত কিমান কিমান নম্বৰ পায়?
এ ধৰা অ ধৰা। আহ আচি ভিতৰত অ ধৰা হোত। সত্তৰ বা তাতকে অকণমান বেছি এনেকুৱা আৰু
অ গতিকে তাক আহ সি কিমান ক্লাছ পালে এতিয়া কিমান শ্ৰেণী পালে?
এতিয়া সি ক্লাছ এইটত
অ তেনেহ'লে তাক নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ যিখিনি অংক আৰু বিজ্ঞান থাকিব সেইখিনি তাক ভালকে পঢ়িবলৈ ক'বা । এস্পেচেলি অঁ মানে অংকটো তাক চবতছে ভালকৈ পঢ়িব ক'বা
আহ অ অহ
কাৰণ যিটো অংক সি নাইন টেনত পঢ়িব
উম উম
আকৌ তাৰ পিছলৈ কামত দিব যিখিনি তোমাৰ আহ ৰাষ্ট্ থ্ৰেল লেভেডত যিটো এক্সাম পাতে।
উম উম উম
জেই ই হওক নীট হওক সেইবিলাকত বহুত কামত দিব যিখিনি নাইন টেনৰ মেথছ থাকে।
অ মানে সেইখিনিৰ পৰাই বিশেষকে মানে হেৰিবোৰ আহে চাগে ন
অ সেনেকে কব নোৱাৰি। বিকচ আই মিন। ইলেভেন টুৱেলভৰ যিখিনি চিলেবাছ হয়। সেইটো বহুত বিশাল হয়।
আচ্ছা আচ্ছা
গতিকে সেইখিনি ভালকে বুজিবলৈ। নাইন টেনৰ অংকত। তো জানাটো বিৰাট মানে গুৰুত্বপূৰ্ণ হৈ যায় ।গতিকে নাইন। টেনটো ভালকে পঢ়িব ক'বা। আৰু নাইন টেনটো মানে ল'ৰা ছোৱালীবিলাকে এনেও টান পায় ঠিক আছে আমাৰ।
অ বাকীবোৰৰ লগত হেৰি কৰিলে অলপ টান বুলি কয় চবে।
উম আৰু আমাৰো এই। তেতিয়া আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমি যেতিয়া বিদ্যালয়ত। পঢ়িছিলোঁ তেতিয়া আমাৰ বহুত লগৰ ল'ৰা ছোৱালীৰ কিছুমান এটা দুটা ছাবজেক্টত সিহঁতে ফেইল কৰিছিল।
উম উম উম
কৈ অংক আৰু বিজ্ঞানত। গতিকে অংক আৰু বিজ্ঞান বিজ্ঞানত তাক মানে ভালকৈ পঢ়িব ক'বা সেই দুটা মানে বিষয় । আৰু মে মেট্ৰিকটো ভালকৈ দিবলৈ ক'বা আৰু ইহঁতৰতো মে ট্ৰিকটো আজিকালি খুব টান হ'ল।
অ তাৰ আৰু অলপ বেলেগ হৈছে মানে গোটেই হেৰিতটো ধৰা বদলিছে অলপ। আগতকে আগৰ নিচিনা হৈ থকা নাই ।
সেইটোৱেই আৰু আমাৰ সময়ত মেট্ৰিকটো কেনেকোৱা আছিলে যিখন এন চি আৰ টি কিতাপ থাকে ন বিজ্ঞান আৰু গণিতৰ তাৰ পৰাই অংকখিনি মানে আহে মানে সেই কিতাপ খনৰ পৰা ত' সেই কিতাপখন ভাল কে পঢ়ি গ'লে বেলেগ একো নেচালে হৈ যায় কিন্তু তোমালোকৰ ভাইটিৰ সময়ত কেনেকোৱা হৈছে প্ৰশ্নকাকতবোৰ বহুত টান কাটি দিছে সেইটো কাৰণে গোটেই ভাৰতবৰ্ষত বহুত প্ৰতিবাদৰ সৃষ্টি হ'ল এইটো বিষয় লৈ কেনে গতিকে সিহঁতৰ যুগটো খুব বেয়া হ'ল মানে
তাকে আৰু মানে গো গোটেইখিনি বস্তু তোমাৰ গোটেই বুজি মেলিহে নিজে কৰিব লাগিব গোটেই যে মানে ইয়াতে কৰ'বাত পঢ়িছা আৰু সেইটো বস্তু লিখি দিছা তেনেকুৱা হৈ থকা নাই গোটেই মানে আহ যিখিনি তোমাৰ ধৰা পঢ়া পাতি হেৰিটো আছে এতিয়া আমাৰ গোটেই দেশত আৰু ইমান খেলি মেলিও হৈছে অলপ দিন আগতে পেপাৰ লিক হ'ল তাৰ পাছত তোমাৰ ইমান খেলি মেলি হৈ আছে তাৰপাছত আকৌ চি ইউ টি ইউ জি যোনটো পৰীক্ষা হয় মানে বেলেগ বেলেগ ইনিভাৰ্চিটিত ছিট পাব কাৰণে তাৰেও বোলে পৰীক্ষাত এটা এনেকে হেৰি হৈ গ'ল পিছত হ'ব বুলি ক'লে
উম, উম, ওম ওম হয় আজিকালি পৰীক্ষা এনেকা স্থিতিত বহুত খেলিমেলি হৈ আছে । কিন্তু সেই, সেইখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে কোনোবা কোনোবা ভাল আই আই টি । কোনোবা কোনোবা ভাল চৰকা চৰকাৰী মেডিকেল কলেজত ছিট পাব। গতিকে কাবাৰ না কাৰবাৰ তো চিলেকচন হ'বই।
হৈ আছে অ অ।
গতিকে সেইখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে কোনোবা নে কোনোবা ভাল স্থানত পঢ়িবলৈ পাব হয়নে ত' তোমাৰ ভাইটিকো শিক কাৰণে ভালকৈ পঢ়িবলৈ ক'বা । আৰু ইলেভেন টুৱেলভত মানে ল'ৰা ছোৱালীখিনি নিজৰ জীৱনক লৈ সিমান চিৰিয়াছ নহয়।
গম পাইছো অলপ মানে বেছি বেছি বেলেগ ফালে হেৰিটো আহি যায় হেৰিটো মানে বেছি পঢ়ি থাকিব নিবিচাৰে।
পঢ়ি থাকিব নিবিচাৰে কিন্তু ইলেভেন টুৱেল্ভ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ সময়। বুলি মই ভাবো বেকজ মই নিজে যে এজন ষ্টুডেণ্ট ময়ো ইলেভেন টুৱেলভ ভালকৈ নপঢ়িলোঁ। সেইকাৰণে মই ইমানো ভাল কলেজ পাব নোৱাৰিলোঁ মই কিজানি আৰু ভালকৈ পঢ়িলে চাগে মই আৰু বহুত ভাল পালোঁ হয়। গতিকে তাক কবা, ভালকৈ পঢ়িবলৈ।
উম। আৰু হেৰি বাকী মানে এনেই ধৰা ইঞ্জ নিয়াৰিঙত যদি যাব বিচাৰে ত' কোনবিলাক মানে ইউনিভাৰ্চিটি বা কোনবিলাক? এ আই আই টি এন আই টি ধৰা ভাল বুলি ধৰা যায় আৰু?
হয় এতিয়া মানে আজি আজিকালিৰ যুগটোত চবেই পঢ়ি আছে ন এতিয়া যেই হওক- নিট হক দছ বাৰ লাখটা ছাত্ৰ ছাত্ৰীয়ে-
মানে, অ হেৰি, কৰে অ অ।
গতিকে আজিৰ- যুগটোত বিৰাট কম্পিটিচন হ'ল। ত, সি সকলোত- কৈ আগত থাকিবলৈ সি বহুত পঢ়িব লাগিব, বহুত কষ্ট কৰিব লাগিব। গতিকে মই- টো বিচাৰোঁ, যদি সি সচাকে ইঞ্জনিয়াৰিং ক্ষেত্ৰত যাব- ক'বলৈ মন আছে। যদি, আই আই- টি বম্বে, আই আই টি দিল্লীৰ নিচিনা বিদ্যালয়ত, বিশ্ববিদ্যালয়ত যাবলৈ যদি সেয়াৰ মন আছে- তেনেহলে সি নাইন- টেনৰ পৰাই অকণমান অকণমান- জে ই ৰ- বিষয়খিনি- অকণমান অকণমানকে চাব- পাৰে, ইমান মানে- প্ৰেছাৰ ল'বলৈ মই সেয়াক কোৱা নাই। কিন্তু খালি অকমান অ- অকণমান যদি বিষয়খিনি- এতিয়াৰ পৰাই যদি বহে, ত খুব- ভাল হ'ব। আৰু ইলেভেন- টোৱেলভৰ যিটো- চাবজেক্ট থাকে ন- বিষয় থাকে যিবিলাক ফিজিক্স হওক। কেমেষ্ট্ৰি হওক- মেথছ হওক- সেইবিলাক অ ইলেভেন টুৱেলভৰ নহয়, সেইটো একচুৱেলি তোমাৰ কলেজ লেভেলৰ।
অ, অ, অ, অ।
গম পাইছা। যিখিনি প্ৰশ্ন কাক- প্ৰশ্ন কাটে যে ই এডভানটডত সেইখিনি বহুত বেছি টান গতিকে সি সেনেকোৱা আৰু জেই এডভানচটো তোমাৰ দুটা পাৰ্টত কণ মানে পাতা যায় ঠিক আছে ভগাইছে এটা ভাগ তোমাৰ তিনি ঘণ্টা তাৰ আনটো ভাগ তোমাৰ তিনি ঘণ্টাৰ চ' সি অ ম মিলাই কিনে ছয় ঘণ্টা টা সি পেপাৰ এখন চলভ কৰিব লাগিব যিটো খুব টান প্ৰশ্ন কাক কত হয় সেইটো ইমানে টান প্ৰশ্ন কাকত সেইটো নৰৰ্মে সেই এইটো সাধাৰণ বিশ্ববিদ্যালয়ৰ যি প্ৰফেচাৰ সকলেও নোৱাৰে ইমানেই টান প্ৰশ্ন কাকত প্ৰশ্ন কাকত চ' সি ছয় ঘন্টা তাত গোটেইখিনি যিখিনি বিষয় সি পঢ়িলে সেইখিনি মনতো থাকিব লাগিব আৰু সেইখিনিৰ বিষয়ে সি মানে অ মা প্ৰস্তত প্ৰশ্নবোৰ হল কৰিব পাৰিব লাগিব
আহ
বুজি পাইছা
গম পাইছো
কাৰণে আৰু আ জেই ই এডভাননৰ প্ৰশ্ন কাকতখন বহুত টান যদিও
উম
তাৰে গোটেইখিনি অংক সল কৰিব নালাগে বুজি পাইছা তাৰে যদি তোমাৰ থ্ৰি ছিক্সট্ৰি মাক্সৰ যদি পেপাৰ হয় প্ৰশ্ন কাকত খন যদি তিনিৰ তিনিশ ষাঠি নম্বৰৰ । হয় তেনে । হ'লে তুমি। তাৰে এশ নম্বৰ যদি ভালকে কৰি আহা এশ নম্বৰ যদি তুমি শুদ্ধকে কৰি আহা। তুমি ধুনীয়াকে কিবা এটা । এ আই আই টি তুমি সোমাই যাব পাৰিবা।
অহ ।
সেইটো ৰেংক বেচিচত তোমাৰ আই আই টিবোৰ । পায়। ঠিক আছে তুমি যদি সেই । প্ৰশ্ন কাকত খনৰ বহুত খিনি অংক সল কৰি আহিছা । ত' তোমাৰ ৰেংক । তো বহুত ওপৰত। হ'ব ত সেই। কাৰণে তুমি এতিয়া কি পাবা যিখিনি যিটো আইটি ছবতচে বেছি চা। ছাত্ৰ ছাত্ৰীয়ে যাব বিচাৰে সেইটো হৈছে আই আই টি বম্বে। আৰু আই আই । টি বম্বে কম্পিউটাৰ ছাইন্স বুলি এটা বিষয় আছে । পঢ়িবলগীয়া এটা এটা ক'ৰ্চ আছে । সেইটো চবেই ল'ব বিচাৰে । বিকজ আই মিন। তাতে মানে যিটো দৰমহা পাতি পায় ন । যেতিয়া সিহঁতৰ চাকৰি লাগে । হম । কলেজ শেষ হোৱাৰ পিছত জি । সিহঁতে চাকৰি পায় । তাৰ মানে দৰমহা পাতি খিনি । খুব ভাল। বুজি পাইছা তুমি আৰু আই আই । ইটি বম্বে এনেকুৱা এখন কলেজ । যাৰ ই। ইঞ্জিনিয়াৰিঙৰ সকলো বিষয়ে তুমি যি বিষয়ে পঢ়া চিভিল ইঞ্জিনিয়াৰিং হওক ইলেক্ট্ৰিকেল হওক। ইলে্ট্ৰনিক্ কমিউনিক । কেশচন হক, তোমাৰ সকলো বিষয়ত ভাল, ভাল চাকৰি পোৱা যায়। আৰু বহুত ভাল চাকৰি পোৱা যায়, তোমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড, ত যিখিন তোমাৰ টপ কোম্পানীত আছে। সেইখিনিত সিহঁতে চাকৰি পাব পাৰে। আৰু আই, আই টিত মই স্পেচিয়েলি আই, আই টিত মই যোৱাটো এইটো কাৰণে মই বিচাৰোঁ তোমাৰ ভাইটিক বিকজ ভাইটিয়ে পিছলৈ একে সি অথবা চাকৰি কৰক। অথবা কিছুমানে থাকে ন কিছুমান ফেকাল্টি। কিছুমানে ৰিচাৰ্জ ক্ষেত্ৰত যাবলৈ, খুব আগ বিচাৰে মানে আগ্ৰহ আছে ত' সেইটো ক্ষেত্ৰত ক্ষেত্ৰত যদি সি যাব বিচাৰে ত সি মানে যাব পাৰিব। কাৰণ তাতে প্ৰফেচাৰ সকলৰ যিখিনি আদৰ্শ পৰামৰ্শ পাব যিটো গাইডেন্স পাব সেইটো সি বাকী গোটেই দেশৰ কোনো কলেজত নাপায়।
অ উম, বাকী তোমাৰ ভাইটিয়ে এতিয়া কি কৰি আছে?
মোৰ ভাইটিতো এতিয়া ক্লাছ নাইন পাইছে। আৰু সিয়াকো মই পঢ়াত। পঢ়া পাতিৰ মানে দিশা পৰামৰ্শ দি থাকোঁ। মই বিচাৰোঁ যে সি মোত মোত কে ভাল কৰক আৰু মই যিখিনি কৰিব নোৱাৰিলোঁ। মোৰ নিজৰ জীৱনত মই। আৰু মোৰ ভাইটিয়ে কিনি কৰক মোৰ মই বিচাৰোঁ মোৰ ভাইটিৱে মুঠছে আগত যাওঁক।